হেল্ল'‌! অ শুনি আছা ন?
অ শুনি আছো।
তুমি কি কৰি আছা এতিয়া বাৰু?
উম! মই তোমাক পোলাও ৰেচিপিটো কম এতিয়া।
অ আচ্ছা! মোৰ কাৰণে তুমি পুৰা, মানে, তোমাৰ নিচিনা পুৰা কুকিঙত মানে পুৰা এক্সপিৰিয়েঞ্চ
ৰেচিপিটো শুনা। শুনিবা নে ৰেচিপি টো?
অ'কোৱা কোৱা শুনিম দিয়া।
হম! এই পোলাওটো খুব সুগন্ধি ৰঙীন হব।
অহ্ অহ্, ‌ চৰি!
ৰঙীন হব তুমি প্ৰথমতে উপ, উপকাৰণবোৰ লৈ লৈ লোৱা হা। মই কৈ আছো বাচমতি চাউল দুই কাপ, ‌গাজৰ দুটা আলু আধাকাপ মটৰ। এক‌ বাই দুই কাপ
উম ।
বন কটা এক বাই দুই কাপ পিয়ঁয়াজ এটা লম্বা কৰি কাটিবা। আদা ৰচুন এক চামুচ, তেজপাত দুটা ডালচেনি এটা ইমচ ইলাইচি দুটা।
অ, মোৰ মই লিখি। লিখি ল'ব লাগিব। এইবৰত কি?
মই কৈ আছো যদি কোনবা আকৌ দিম আকৌ এবাৰ কম হ'ব।
পাহৰিলে আৰু সুধি দিম, তোমাক ফোন কৰিম।
হ'ব হ'ব শুনা আমাকৌ তোমাক আকৌ এবাৰ কম, এইটো বস্তু লিষ্টখন শুনি থাকা তুমি খালি অ অ।
অ, মানে লিষ্টখন দাম। ডাঙৰ আছে যে।
তুমি সোনাছোন।
অ মই সোনি আছো, তুমি কোৱা।
উম । আদা ৰচুন, বতাহ ল'বা এক চামুচ। তাৰ পাছত, তেইছ পাত দুটা। বলো ন ডাল চেঙি ইলাইচি দুটা, লং তিনি চাৰিটা খি দুই। চামুচ নিমখ সোৱাদ অনুসাৰ পানী চাৰি কাপ ধুনীয়া পাত কৈ আছো শুনা বাচমতি চাউল দুই কাপ গাজৰ কটা এক বাই দুই কাপ মটৰ এক বাই দুই কাপ বিন্ছ এক বাই দুই পিয়াজ এটা লম্বা কৰি কিনে ৰাখিবা তাৰে পিছত আদা ৰসুন বটাহ এক চামুচ তেজপাত দুটা ডালচেনি এক ইঞ্চ ইলাইচি দুটা লং তিনিটা চাৰিটা ঘি দুই চামুচ নিমখ সোৱাদ অনুসাৰ আৰু পানী অলপমান ল'বা আৰু ধনীয়া ল'বা টিক আছে বুজি পাইছা তুমি এইখিনি
আহ বুজি পাইছো পাইছো মোৰ ঘৰত আছে মোক ঘৰত এইখিনি উপকৰণ আছে দিয়া মই বনাব পাৰিম আৰু মানে মন
অকে ঠিক আছে অ অ ঠিক আছে তাৰপিছত তোমাক কৈ আছো প্ৰথমতে চাউল টো ভাল লাগে বা থুই এনেই বিশ মিনিট জৰি সিজাই ৰা
উম কি কি ৰিজাই দিব দিছা ন
নহ ভিজাই ভিজাই ৰাখিব দিছো জুৰি কেনে ভিজাই ৰাখিব অ
অ আচ্ছা আচ্ছা অহ খোৱা তাৰপিছত
নহলে কুকাৰ এটা ল'বা
সান্দি অ কুকাৰে ল'ম দিয়া সান্দিটো নহ'ব দিয়া
অ সান্দি জ্বলা আকৌ সোৱাদটো বেলেগ হব ভাল লাগিব লব পাৰা
অ সান্দি কিনি হলেও আনিব লাগিব দিয়া খাব ইচ্ছা কৰি উ
তুমিও ভাল যগ কোৱা
উ
আ হি হি
নহয় মানে খাব মন গ'লেটো কিনিবই লাগিব ন
অ তাৰ পিছত শুনা উ
খাব মন গলে আৰু আনিব লাগিব
ঘিখিনি গৰম কৰি তেজপাত ডালচেনি ইলাচি আৰু আহ লং দিবা মচলাবোৰ উম, যেতিয়া ভাল গোন্ধ আহিব, সুগন্ধ আহিব পিয়াজ দিবা।
অ উম। সুগন্ধটোত, সুগন্ধটোত গম পাই মানে নহয়, মানে যোগ কৰিছো নেকি?? মানে মই সুধিছো হ
অ জগ হাঁহি উঠি গল দে।
আত্ছা। মই ওহোঁ, ওহোঁ।মোৰ মানে অলপ চৰ্দিটাইপ হৈছে মানে অলপ কাহ হৈছে।
কথাখিনি শুনি লোৱা
অ কোৱা?
পিয়াজটো হালকা কে‌ ৰং নোহোৱাকে আহ যিমান খিনি প্ৰয়োজন ভাজিবা। তাতে আ ৰচুন আৰু আদা দি দি দি আদা খিনি বতা খিনি এক মিনিট মান ভাজিবা, তাতে এতিয়া গাজৰ, মটৰ, বিন খিনি দিবা।চব্জি খিনি দুই তিনি মিনিট মান লাৰি থাকিবা তাৰে পিছত সিজোৱা তোমাৰ । চাউল খিনি পেলাই দিবা হা সেই কুকাৰত, তাৰে পিছত লাহে-লাহে আস্তে- আস্তে নাৰিবা যাতে । চাউল । তো ভাংগি নাযায়। অহ তাৰে পিছত তুমি তোমাক এতিয়া তুমিতো নিমখ বেছি না হোৱাতো অলপমান হোৱা বুলি - কিবা ।
অ আচ্ছা হ'ব-হ'ব। মই নিমখ কমেই খাও দিয়া।
অ তাৰে পিছত তুমি চাৰি কাপ গৰম পানী দিবা । চব খিনি গৰম মানে খিনি ভালকে কে মিছাই দিবা ।
কি ক'লা?
মি মিক্স কৰিবা ।
অ' আচ্ছা-আচ্ছা।
তাৰে পিছত পানী উঠি আহি - আহিলে জুই কমাই শান্তি খিনি ঢাকি দিবা । তাতে প্ৰায় । পোন্ধৰ, বিশ মিনিট মান ৰান্ধি - অ দিবা মাজত আহ কুকাৰটো ফুলি লাৰিব নোৱাৰা নহলে চাউলটো ভাংগি বিশ মিনিট মান পিছত হান্দিটো খুলি চাবা যে চাউল ভালকে ৰান্ধি যাই থাকিব আৰু সু-সুগন্ধি পু-পোলাও প্ৰস্তুত হৈ যাব ।
হোন বাঃ ইমান খানা বনাব জানা তুমি, উম, অহ কোৱা কোৱা তুমিয়ে কৈ আছা দিয়া কোৱা ।
শেষত অলপ ধনিয়া পাত আৰু একো দুচামুচ ঘিউ দিবা এতি এতিয়া পোলাওৰ সোৱাদ। তোক আৰু সুগন্ধিত দিলো হৈ আৰু বাঢ়ি যাব । এতিয়া গৰম-গৰম ভেজিটেবল বা মই যে তোমাক- ভগা নি চিকেনখিনি । শিকালো সিখিনিৰ লগত কৰিবা আৰু তাতে চেলাড লবা চেলাড অলপমান চেলাড। খিনি উম খাবা তাৰপিছত । এইখিনিয়ে আৰু পোলাও টো বনোৱা ৰেচিপি হয় ।
অ' আচ্ছা অ' । ভালে লাগিছে দিয়া মোৰ খাবৰ মন গ'ল জানেনে শুনি পিনে ।
অহ আৰু পিয়াজটো মানে ভাজিবা অলপমান ভালকে ভাল লাগিব তেতিয়া আৰু পিয়াজ ভাজাৰ পিয়াজ টাইমত অলপমান চেনিও দিব পাৰা
আচ্ছা আচ্ছা উ উ উ পোলাওটো হো উম উম উম আছো আছো আছো তোমাৰ পোলাওতো তোমাৰ হোৱাইট ৰাখিলেই ভাল লাগে ন কি এই মানে যেনেকে পোলাও টো তোমাৰ হালধীয়া টাইপ কৰি দিয়া ন
সেইটো সেইটো সেই পোলাও হয় বাচন
কি পোলাও হয় কি টো কি ক'লা
বাচন্তি পোলাও সেইটো আকৌ
অ আচ্ছা ন বাচন্তি পোলাওটো খাই ভাল নালাগে
মই ভাল পাওঁ এইতো খাই কিন্তু মই আকৌ ৰেড ৰেড ৰঙা ৰঙা পোলাওটো যে আছে
অ আচ্ছ
অ ৰঙা পোলাও টো খাইও ভাল লাগে ৰঙা ৰেড পোলাও খাই ৰঙা পোলাও খাই পোৱা নাই তুমি
মই বগা পোলাওটোহে খাইছো
আহ ৰেড ৰেড মানে কি আৰু একদম ৰঙা নহয় অলপ ৰঙা ৰং ব্ৰাউন টাইপ।
অছ আচ্ আচ্ছা
হয় উম, তাৰ পিছত কাজু বাদাম। দামটোতো ভালে লাগে।
অ কাল ড্ৰাই ফ্ৰুট দিব পাৰি ন কি। কিছুমানে এইটো দিয়ে, যে চেৰিটো যে আছে।
চেৰি অ, এইটো কাশ্মিৰি পোলাও ত দিয়ে।
আচ্ছা। এইটো পোলাও তো দিব পাৰি চাগে ন, তোমাৰ এইটো নিজৰ লগত কৰা যেনিবা।
অ অ তুমি চব দিব পাৰা, তুমি সেইযোৰতো দিব পাৰা। থে
উম। খেইযোৰটো দিব পাৰি জানো, ভাল নালাগিব এইটো মই মোৰ খেযোৰতোক। খাবলৈ একদম ভাল লাগে জানানে। মোক একদম ভাল নালাগে মানে। কিয় হৈছে।
আপেলো দিবা পাৰা।
কত ফুলত কি কোৱা অ, তুমি। তোমাৰ অলপ মানে সোৱাদ বোৰ অলপ ডিফাৰেন্ট হয় ন, মানে অলপ। বেলেগ হয় ন।
বেল। তাৰপছত অৰেঞ্জো দিব পাৰা, একদম মিক্স। ভেজিটেবল মিক্স ফ্ৰুট পোলাও খাইবাৰ। ট্ৰাই কৰিব পাৰিম, মই খাই পোৱা নাই। ট্ৰাই কৰিবি।
আহ তুমি আজি, তুমি আজি চেষ্টাটো চলাই। দিয়া নহ'লে।
হয় পাই, চলাই দিম ৰবা। উম, ফোনটোও কাটো দিয়া।
অ অ আ' দিয়া নহলে হ'ব দিয়া।